হেল্ল, হেল্ল'! নমস্কাৰ। ক'ত আছা?
আছো এইফালে। তুমি?
অ। মই এইফালে ইনে ওলাই আছো ৰখা।
অ।
নাই নাই, ঘৰতে আছো মই।
অ পিছে চাহ টাহ খালা নে নাই?
নাই খালো উঠুনিতে বাৱ তে আবেলি সময়ত। তুমি?
মইও চাহকন খাই কিনি ওলাই আহিছো। ঘৰত মানে গৰম ন, সেইকাৰণে।
অ, পিছে কোন ফালে গৈছা?
ইনে আমাৰ এ চাৰিআলিফালে ওলাইছো অকণ।
অ, কিবা কামত?
কাম মানে এনেই অকণ চাহকণ খাই ওলাইছো। ঘৰত মানে গৰম ন। যিহে গৰম পৰিছে, সেইকাণে মানে অকণ ওলাইছো আৰু ঘৰত থাকিব নোৱাৰি।
অ, আচ্ছা।
উম। পিছে তুমি বাইক লোৱা কথা আছিল, কেতিয়া বাইক ল'বা?
লম আৱ এই মাহৰ লাষ্ট মানে।
অ, পিছে কি গাড়ী ল'বা, বাইক?
স্কুটি এখনকে ল'ম বুলি ভাবিছো বাৰুতে বৰ্তমান।
স্কুটি ন? কি স্কুটি ল'ব পিছে?
এ এইটো চোৱা নাই বাওতে। পিছত ভবাব পইচাটো হ'লে।
অ অ অ। তুমি কি পঢ়ি আছা এতিয়া?
মই এতিয়া বি এৰ এডমিশন লৈছো এবা।
অঁ। ফাৰ্ষ্ট চেমত ন? ক'ত ল'লা পিছে?
তেজপুৰ কলেজ।
তেজপুৰ কলেজ ন? অঁ অঁ অঁ।
যে ঘৰ কেতিয়া যোৱা হব?
ঘৰ, অলপ পিছত যাম আৰু মই মানে।
অঁ অ।
বি এ টো কমপ্লিট কৰিবা চাগে ন, তুমি?
অ, কৰিম কৰিম।
অ ঠিকে আছে। আও বি এ চাতিবে ন লাগে ন এতিয়া?
অ দকা হয় বাৱ তেতিয়া চাকৈ তাকৈত উম।
পিছে কাইলে কলেজ নোযোৱা?
নাই, নাই এতিয়া কলেজ বন্ধতো সেইকাৰণে আগষ্ট মানত যাব লাগিব।
অ', অ', অ', ঠিকে আছে, ঠিকে আছে। ম ময়ো এনেই আছোঁ মই এতিয়া ময়ো কাইলে ময়ো তেজপুৰতে লৈছো বাৰু এডমিচন।
উম।
মই এতিয়া মানে বি এ থাড চেম পাম এতিয়া মাজতে একজাম খতম হৈছেহে ছেকেণ্ড চেমত।
আচ্ছা।
অ', মও মানে এতিয়া মও মানে এতিয়া কাইলৈ মানে ক'লেজ যাব লাগিব।
উম।
বি এ টো কমপ্লিট কৰিম চাগে ময়ো চাৰ্টিফিকেটটো দৰকাৰ ন' এতিয়া?
অ', অ'।
সেইকাৰণে।
অ' পিছে ঘৰত
ঘৰত হম, ভালে ভালে। আজি ভোজ খাব নগ'লা?
নাই, নাই মোৰ মানে কাম এটা আছিলে কামটো কাৰণে যাব নোৱাৰিলোঁ মানে।
অ', পিছে কি কাম আছি
এয়া মই অকণ অফিচৰ পৰা অহা দেৰি হ'ল মানে।
উম, কিবা কৰি আছা?
মানে জব এটা কৰি আছিলোঁ। এই জবটো মানে আ-জবটো পৰা অহা অকণ দেৰি হ'ল সেইকাৰণে মানে যাব নোৱাৰিলোঁ। আজি দেওবাৰ। মানে এ, জবতো মানে কিবা এনে এনে বস্তু এটা দেখাব গৈছিলোঁ তাতে মানে বহুত টাইম লগাই দিলে।
উম।
তাৰপিছত আকৌ আহি পেলাই মই বজাৰ গ'লো আমাৰ গাঁওৰ ওচৰতে বজাৰখন বহে মানে দেওবাৰে।
অ', অ'।
বজাৰৰ পৰা বজাৰত মানে শাক চবজি এনে বজাৰ চজাৰ কৰিলোঁ। অলপ মাংসও আনিলোঁ গাহৰি মাংস অকন আনিলোঁ।
উম।
সেইটোকে আজি মানে খাম আৰু ৰাতিলে তোমালোকৰ কি পিছে আজি খানা?
আমাৰ আজি নিৰামিষ বনাইছে হ'বলা।
কিয় বা?
নাই, মানুহ মৰিছে যে।
অ', অ', অ', অ', পিছে কোন মৰিলে?
অ', মোৰ জেঠাই গিৰি ঢুকাইছে।
অ', অ', আমাৰ নেটৱৰ্কটো পোৱা নাই বেছি ক'ত গৈ আছে নেকি দূৰত?
হে
নেটৱৰ্কটো ভালকে পোৱা নাই মানে, মাতটো অহা নাই ভালকে।
অ অ নাই নাই ইয়াতে আছে।
অ অ। ঘৰত আপোনালোকে কোন কোন আছে পিছে?
কি কয়?
ঘৰত আপোনালোকৰ কোন- কোন আছে পিছে?
মা, দেউতা, ভাইটি, মই। তোমাৰ?
ঠিকে আছে।
তোমাৰ কোন কোন আছে?
মা, দেউতা, মই এনে আৰু খুৰা খুৰীহত আছে।
উম।
অঁ সেইয়াই আৰ, সেনেকেই চলি আছোঁ আৰু।
চ্চা
পিছে তুমি কলেজলৈ কি লৈ যোৱা?
কলেজ যোৱাই নাই নহয় এতিয়ালৈকে।
যোৱা নাই নেকি?
উম।
ঠিকে আছে, ঠিকে
উম।
এতিয়া আমি, এতিয়া ময়ো সদায় কলেজ যাও ন, কেতিয়াবা কেতিয়াবা মোৰ মানে পই তেলতে পইচা যায়, খাওঁতেও পইচা যায় ন, এতিয়া।
হুম।
কি কবা আৰু এতিয়া, তেলৰ দাম যিহে হে বাঢ়িল এতিয়া আৰু।
অঁ, তাকেই যি বঢ়াইছে দাম।
সেইটোৱে সেইটোৱে, এতিয়া ভাবিব লাগে মানে এতিয়া পঞ্চাশ টকা বা এশ টকা তেল ভৰালে ভাবিব লাগে এতিয়া।
অ, তাকে ভাবিব লাগিব বাৰু তে।
মানে, ঘৰৰ পৰা খুজিবও বেয়া লাগে ন এতিয়া।
কিবা কৰি আছিলে বোলে, তাৰপৰা পইচা নিদিয়ে নেকি?
নাই- নাই আগতে খুজিছিলো ঘৰৰ পৰা মই, আগৰ কথাখিনি কৈছোঁ মই।
অ অহ।
এতিয়া এতিয়া বাৰু খুজিব নালাগে বাৰু, আগতে মানে মই ঘৰত খুজিব লাগে, বেয়া লাগে। এতিয়া এশ পঞ্চাশছে এনেকে, এশ টকাকে মই খোজো মানে, বহুত বেয়া লাগে ন।
উম।
এই মানে বহুত বেয়া লাগে। এতিয়া গাড়ীখন এতিয়া বেয়া হল বুলি কলে, টকা তিনি হাজাৰ চাৰি হেজাৰ যায়েই।
অঁ।
অঁ, সেইটোৱে কথা।
হয়।
অহ ঠিকে আছে, ঠিক আছে। তুমি পিছে ক'ত আছা এতিয়া? হেল্ল'।
কাটিবলে মাত বহুত আহি গৈছে।
হেল্ল'। তোৰ পিছে ক'ত আছা এতিয়া?
বান
হেল্ল'।
এই কোন কাৰ? কোন তাৰ একো পইচা কম পায় একো নহয়। ঐ' ফোন কাত। বাদ দে।